মইতো এই টাউনৰ ফালে ওলাই আহিছিলো
অ হয় নেকি ভাত পানী মই আছো এ ঘৰতে কাৰেণ্ট টো গ'ল বাহিৰতে বহি আছো তোমাৰ
খোৱা নাই মই এই বাহিৰতে খাই ল'ম বুলি আহিছো তো
অ আমাৰনো কিয় আৰু আমি ঘৰতে খাওঁ বা দৰ প হলে ইমান নাযাও ন ওলাই
বাহিৰতে তোৰ মানে ভাল ৰেষ্টুৰেণ্ট এখন খুলি আছে যে ইয়াতে এতিয়া খাই চাং বুলি তাত তাতে খাম আৰু মানে তোৰ পৰ্গ থালি এটা অৰ্ডাৰ দিম
উম‌ খা আৰু তোহোতৰে দিন উম উম আমাৰনো কি আও
সেইটোয়ে ইয়াতে তো জেগা এটা বিচাৰি পাইছো মই জানো তাৰ মতে ইয়াতে টাউনৰ এইডোখটো চান্দমাৰীৰ পৰা অকমান আগলে গৈ এইডোখৰ ত্ৰিবেণীৰ পৰা আৰু অকণমান আগলৈ আহি যেতো এইডোখৰ গণেশ পিল চাৰিআলি ওচৰত যে
অহ
সেইডখতে ভাল জেগা এটা পাইছো তাতে মই ভাবিছো মানেতো ৰেষ্টুৰেণ্ট এখন খুলি দিও নেকি
অ পাৰ মোক মেনেজাৰৰ সেইটো দি দিবি আৰু ধৰ তো এছ এম কৰিলে
সেইটোয়ে ৰ প্ৰথম এতিয়া ৰেষ্টুৰেন্টখনত ইনভেচ কৰিবলৈ পাৰ্টনাৰশ্বিপতে কৰিব লাগিব চাগে
হ'ব মই কিবা ময় কিবা কৱি কৰিম দে
উম তাতে ধ এতিয়াতো বহুত খৰচ আহি পৰিব ন বনোৱাৰ পৰা আদি কৰি তাৰ পিছত এয়া মানুহ ৰখা দুটা তিনি চাৰিটা মান
উম হয় বাৰু সেইটো মানুহ মানুহ আমাৰ মোৰ লগৰ দুজন মান আছিলে বাৰু
সিহঁতকতো এতিয়া সেয়া কামত দিব নোৱাৰিবি নহয় সিহঁতক ধৰ ভাল কি ৰাখিব লাগিব এতিয়া ধৰ তোৰ কাৰিকৰ কেইজন মান বিচাৰিব লাগিব তাতে ধৰ এখন ৰেষ্টুৰেন্ট সিফালে খুলি দিলো তাৰপিছতো বেংকৰ পৰা ধৰ এতিয়া ধৰ ম লোন এটা এপ্লাই কৈ থৈছিলো মানে ত পাঁচ লাখ চাৰি লাখ মানত উম সেইটো যদি সোমাই যায় টো ধৰ ডাইৰেক্ট আমাৰ মানে পথাৰ এখন আছে দলনি
অহ
তাতে ধৰক গোটাই একেবাৰে এইফালৰ পৰা ব্ৰইলাৰ ফাৰ্ম পাঁচখন মান আৰু গাহৰি ফাৰ্ম তিনি খন খুলি দিম বুলি ভাবিছো
অ ভালে হব
তাতে ধৰ তো উম ত তাতেতো মানে তোৰ লাইটৰ সুবিধাটো বহুত আছে ন সেইফালে মানে তোৰ কোম্পা- পানীৰ আণ্ডাৰত ব্ৰইলাৰ পাম্পকেইখন খুলি দিম তাৰপিছত তোৰ ধৰ গাহৰি ফাৰ্ম কেইখন ধৰ চোৱা চিতাৰ কাৰণে ঘৰ ওচৰ পোৱালি এটা আছেই।
অ পোৱালিটো কৰ নো
পোৱোলিটো এই গৌটংকাই হেৰি লৰাটো।
অ অ হ'ব আৰু
দিম বুলি ভাবিছো মানে
অ পিছে হেল্ল' অ পিছে এনে চাকৰি কিবা পঢ়া শুনা কৰিছ নে নাই
কৰিতো এইখিনি লাগি থাকোতে এতিয়া সেইটো পাহৰিয়ে গৈছিলো তো আজি পৰা আকৌ মানে এপ্লাইটো কৰি থৈছো বা দেতত
উম
আসাম পুলিচতো গৈ থৈছোঁ আকৌ এতিয়া নতুন চেণ্ট্ৰেলৰ মানে জব কেইটামান আহিছে ৰেলৱাৰী তাটো কৰি থৈছো হয়
হেৰি হেল্ল' এ পিছে হেৰি চাইছে নে ফিফা ৱৰ্ল্ড কাপ যেনেকে চলি আছে ধৰ
উম
চাইছনে নাই।
চাইছিলো সেইদিখন
এই আমাৰ যেনেকে ধৰ ইণ্ডিয়াত আমাৰ যেনেকে ভাৰতৰ ধৰ ক্ৰিকেটটোক বেছি গুৰুত্ব দিয়ে। উ তাত ধৰ পইচাটো গুৰুত আমি যেনেকে ধৰক যেনেকে আমাৰ ভাৰতৰ ক্ৰিকেটে গুৰুত্ব দিয় ভলীবল আছে ধৰ ভলীবল টো যেনেকে ভলীবল খেলখন ধৰ ওঠৰশ অ নাইনটিনট নাইনটি ফাইভ চনত আহ উইলিয়াম জি মাৰ্গনে আমেৰিকাত অ সেনেকে হেৰি স্থাপন কৰিছিলে ধৰ ছিল প্ৰথমতে অ খেলখনৰ নাম আহ মিন্টন আছিল। এনেকে কিবা এটা আছিলে পাহৰিলো বাৰু উম উম
অ সেইটো বাৰতে ভালেই এতিয়া তো ধৰ এনেকা জিকে আহিব কিছুমান।
উম আৰু তেনে হকীৰ ওপৰত আহিব
হকীৰ ওপৰতো আহিব অ হকী ধৰ এতিয়া ৰাষ্ট্ৰীয় খেল হৈ আছে ন।
আহ কি ধৰ আমাৰ পৃথিৱীৰ এক পৃথিৱীৰ এক জন প্ৰিয় খেল বুলি কয় হকী খেলক আহ এই খেল দুটা আহ দুটা দলে খেলিব পাৰি।
সেইটো জানো বাৰু সেইটো আগটো এতিয়া এইটো এতিয়া এই ক্ৰিকেটৰ চিজন গৈছে ন এতিয়া এ ফুটবলৰ এয়া ফিফা হৈ আছে যে তাৰ ভিতৰতো আহি যাব পাৰে তো কিছুমান জিকে
আহ আহি যাব ফুটবলৰ যাৰ ক্ৰিকেটৰো আহিব পাৰে
আহি যাব ধৰা তেনেকা জিকে কিছুমান থালে নহয় তেওঁ তাত ধৰ গৈ সুবিধা হৈ থাকে ন আগতে ধৰক চাই কৰি থৈ দিলেতো
অহ
উ সেইটোতো হ'বই বাৰু এইটো এতিয়া ধৰা মোক এই হেৰি এইটো গাড়ী এখন মই মানে বিক্ৰী কোৱা কথা ভাবি আছো মোৰ মানে যোনখন যে গাড়ীখন আছিলে।
অ
এখন মানে বিক্ৰী কৰাই বিক্ৰী কৰাৰ কথা ভাবি আছিলো মানে।
অ অ কিমান মান দিব লাগিব
সেইখনতো মই লৈছিলো তো পাঁচ লাখত গাড়ীখনতো এই স্কপিঅ' লৈছিলো। এয়া আগৰ আগৰ আগতে ধৰা পুৰণা মডেল ত অকমান ধৰ যে হৈছিলে যে এইটো নতুনতটো সেই তেতিয়াই লোৱা সেইখন বিক্ৰী কৰিতো। এতিয়া ধৰ মানে ভাল এখন ল'ম বুলি ভাবিছো মানে।
অ ভাল ন
ভাল এখন অ থাৰ এখননেকে ল'ম নেকি সুবিধা হ'ব ন।
থাৰখনত বিশ লাখ মান হব।
তাকে এইটো এইখন বিক্ৰী কৰি যিমানতটো পাম আধা দি সেইখন কিনি লম আৰু ন সেইখন কি সেইখন কিনি ধৰ তোৰ ধৰ অ সেইখন কিনি ধৰক ট্ৰেক্টৰ দুখন মানো কিনিম বুলি ভাবছো আৰু
পইচা নাছিলে উম উম অ পাৰিছো অ
নহ তই নললেও ধ মানুহ দুটামান ধৰ চিনাকি মানে বিক্ৰী কৰাই দিব পাৰিবি নৰক তই কিবা এটা ধৰক ল'ব পাৰিবি
অ মই লব পাই লো হয় ন উ আমাৰ হেল্ল' অ আমাৰ যেনেকে এতিয়া আমি ধৰ আবেলি আবেলি ধৰ ফুটবল টো খেলো ন
উম
আৰু ক্ৰিকেটটো দুদিনমান আমি প্ৰেক্টিচ এনেকে প্ৰশিক্ষণ লব লাগিছিলে ক্ৰিকেটৰ ওপৰতো
ক্ৰিকটোতো এতিয়া এইটো খেলা চিজেন আহিছে ক্ৰিকট খেলিব লাগিব
অ ন
খেলিব লাগিব আৰু এই গ গৰমটো কাৰণে ধৰ এতিয়া ধৰ খেলিব পৰা নাই গৰমটো গ'লেই ধৰ এতিয়া ফুটবলটো খেলিব লাগিব আৰু
উম সেইটোৱে আৰু
যি গৰম দিছে আৰু তোৰ
হা আ
যিহে গৰম দিছে তো এ ৰেষ্টুৰেন্ট খন খোলা কথা যে ভাবিছিলো গৰমত দে ভিতৰতটো এ চি লগাই দিব লাগিব নহলে মানুহতো মানে হেৰি হব ন অলপ অসুবিধাও হব ন
অহ
এ চি লগাই পুৰা চিট কেপাচিটি ধৰ তোৰ পঞ্চাশ ষাঠিটামান কৰি দিলে ভাল হ'ব তেতিয়াতো মানুহ অলপ আহল বহলকে বহিব পাৰিব
অ যাম ময়ো তোৰ ৰেষ্টুৰেণ্টত
উম তই তাতে ধৰক কিবা এটা দিলে তই পাৰ্টনাৰশ্বিপত কৰিব পাৰিবি ধৰ উম
উম আমা হেল্ল'
অ
অ যেন আমাৰ হেৰি বিষয়ে আহিব নহয় তই গম পাৱ নে নাই
কিহ বিষয়ে
এ দি আৰি ইত চুকাফাৰ ওপৰত আহিব ধৰ আমাৰ ধৰ চুকাফা কিমান চনত আহিছিল ধৰ বাৰশ আঠাইচ খ্ৰীষ্ট আহ আঠাইচ খ্ৰীষ্টাব্দৰ চাওলুং চুকাফা
উম গম পাইছোঁ বাও এ জানো বাও টোৰ এইবিলাক জি কে
তেওঁ কিমান বছৰলৈ ৰাজত্ব কৰিছিল
উম ছশ বছৰ আছিলে বাৰু অ ছশ বছৰতো ইংৰাজ আছিল আমাৰ ইয়াত ভাৰতত আহোম সকলোটো আহোমসকলতো তাতকে আগতে অহা কিমান শ শতিকা ইয়াতে আছিলে
নাই আহোম ছশ বছৰে কৰিছিলে বাৰু আহোম সকলেও চাওলুং চুকাফাই আহ তেওঁ অসমৰ এজন যেনেকে ধৰ লাচিত বৰফুকনো আছিলে আমাৰ কাৰণে
উম মোগলৰ সেনাপতি আহোমৰ সেনাপতি আছিলে জানো জানো মোগলৰ টো ৰামিংহই আছিলে তাৰপিছত টোৰ আহোমৰ চি বৰফুকন
লাচিত বৰফুকন ধৰ অসমৰ এজন মহান বীৰ সেনাপতি আছিল তেওঁ আহোম কিংডমৰ সেনাপতি হিচাপে কাম কৰিছিল ষোল্লশ এসত্তৰ চনত বেটেল অফ চিৰাচ চিৰাজত তেওঁৰ নেতৃত্বত আহোম সেনাই ধৰ অ মোগল বাহিনী, পৰাস্ত কৰে তাৰ পিছত এই বিজয়ে অসমৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব। ৰক্ষা কৰিছিল ধৰ যেনে লাচিত বৰফুকন শাহস আছিল দেই সাহস আৰু দেশ প্ৰেম আছিল আৰু তেওঁ আৰু বাবে বিখ্যাত যুদ্ধৰ আহ যুদ্ধৰ সময়ত তেওঁ অসুস্থ হৈ থকাৰ পিছতো দেশৰ অ স্বাৰ্থত যেনেকে যুঁজ দিছিল। আৰু ধৰ যেনেক লাচিতৰ লাচিত বৰফুকণে কৈছিল দেশত কৈ মোমাই ডাঙৰ নহয় বুলি একয় হাৰ আমাৰ ইয়াতো। একেৰাতিৰ গড় সাজিব নোৱাৰাৰ বাবে মোমায়েকৰ ডিঙিত কাটি দিছিল দ।
কাটি দিছিল।
উম আহ প্ৰতি বছৰে ধৰা আমি চৈধ্য নৱেম্বৰত। অসমৰ ধৰ লাচিত দিৱস বুলি পালন কৰা হয় লাচিত বৰুফুকন আজিও অসমৰ বীৰত্ব আৰু ত্যাগ আৰু দেশ প্ৰেমৰ প্ৰতীক আছিলে আৰু ধৰ আমাৰ
লাচিত বৰফুকনৰ পিছত এতিয়া নহয় ৰিচেণ্টলি তটো চলি থকা হেৰি জুবিন গাৰ্গৰ বিষয় আহিব প নে জুন জুবিন গা আগৰ বিষয়ে জুবিন ধৰ এতিয়া জুবিন ক্ষেত্ৰখন ক'ত আছে ধৰ সোণাপুৰত আছে। কেনেকা
অ।
জুবিন দাৰ ধৰ প্ৰথম এলবামটো নাম কি আছিলে ধৰ অনামিকা।
উম।
হেনেকুৱাবিলক কুৱেশনবিলাক ধৰ আহিব এইবাৰ ধৰতো এই এইচ এছ একজামতোতো দি দিছে ন জুবিন গাৰ্গৰ বিষয়ে ৰচনা। আহিব এনেকুৱা জিকেতটো আহিব জুবিন দাৰ বিষয়ে জুবিন দাৰ বিষয়ে।
তাৰ মানে ধৰ ফুল নেমটো কি ধৰ? জুবিন বৰঠাকুৰ।
অঁ
আৰু ধৰ তেওঁৰ জন্ম কিমান চানত হৈছিল
অ
ওঠৰ নৱেম্বৰ ঊনৈছশ বাসত্তৰ চনত জন্মস্থান কত আছিলে
এ চ চাব লাগিব আৰু তোৰ লাষ্টত বা কাইলৈ ভোজ এটা খোৱাৰ কথা কৈছে নহয়। এয়াবাৰ চাব লাগিব অলপ অলপ বাকী কাইলে ভোজ এটা খোৱা কথা কৈছে নহয় গাঁৱৰ।
অ গাঁৱৰ আমাৰ ল'ৰা।
উম এই নদী নদীৰ কাষতে ধৰ তো সাঁতুৰিব পাৰিম নহয়। এইবিলাক উম তাত ধৰ এ ভোজটো ধৰ গাঁওৰ মানুহখিনিয়ে এৰেঞ্জ কৰিছে। এ দিনত উম উম দিনত ধৰে গৰম পৰোতে। গৰম পাৰ কাৰণে ধৰ তাতে ধৰা বস্তু খাই সেইফালে খেলিবও যাব পাৰিম আমি।
অ ন ভাল লাগিব। বাৰু খাই পেলাই বস্তু উম। পিছে ত ভাত পানী।
ভাত পানী নাই নাই ইয়াতে অৰ্ডাৰটো দি দিম এতিয়াতো। ৰেষ্টুৰেণ্ট খনত কেনেক এয়া বনাই এতিয়া খাই চাবহ লাগিব খোৱা নাই বাতে মানুহে ধেই কৈ আছে ইয়াতে ভাল বনাই বুলি।
অঁ মুৰ্গী মাংস খাবি চাগৈ
নাই পৰ্ক থালি এটাই অৰ্ডাৰ দি মোক
অ গাহৰি মাংস
গাহৰি মাংস
আচ্ছা খাই বাৰু খাই ভাল লাগে দেই এই গাহৰি মাংসটো।
অ ভালে লাগে বাৰু টো তিলগা অ তিলগা দে আৰু হ'ব দে ময়ো অৰ্ডাৰটো দিওঁগৈ তেনেহলে।
আহ